হেল্ল' মাত আহছে ন পালকি কি কৰি আছে।
মই আছো তোমাৰ বহি তুমি।
মই এনেই আৰু বহি আছো।
তাকে অ আহ বাকি ভাত পানী খালা?
ভাত পানীটো কেতিয়াবাই খালো বাৰু।
উম হিক অ মই খালো খালো। মই অলপমান ৰেষ্ট লৈ আছিলো। বাকী বাকী চবৰে ভাল।
অ মোৰ চবৰে ভাল, আপোনাৰ?
উম ভাল ভাল। কি কোৱা কি কামত ফোন কৰিলা? মনত পৰিলে আজি।
কিবা কিবি আৰু এনেই সুধিব আৰু। হওক না কেনেকে আছো কি আছো। তে বা।
পঢ়া শুনাতো এতিয়া দেখিছে কেনেকুৱা টাইপ চলি আছে, এতিয়া চব বিজনেছ টাইপে হৈ গৈছে পঢ়াটো আনকি আজিকালি ধৰা সেয়া।
আপুনি কি পঢ়ি আছেনে?
নাই বাৰু। উ পঢ়াটো মোৰ হ'ল কমপ্লিট দেন এতিয়া। তোমাৰ বিজনেছত লাগি আছো। বাকি তুমি?
মই এতিয়া এবাৰ টুলেভ পাছত গৈছো। এবাৰ এদমিচন ললো কলেজত, তৌ এদমিচন লৈ পেলাই এই হেৰি কি কয় আগষ্ট মানৰ পৰা আছে ক্লাছ। একেদিন আৰু ফ্ৰি আছো আৰু এন চি চি। কাৰণে ফৰ্ম ফিল আপ কৰিব যাব আছে। এদিন
অ', বাকী স্পৰ্টচ স্পৰ্টচ কিবা খেলিছানে?
স্পৰ্টচটো ফুটবল ভাল পাওঁ ফুটবল খেলি, তাৰপিছত ক্ৰিকেটো খেলোঁ।
উম হম হম কি কচিং লোৱানে নে খেলি আছা?
নাই এনেই ফৰ ফান আৰু।
অ', বাকী ফুটবল?
ফুটবলো এনে খেলো আৰু কেতিয়াবা মানে এতিয়াতো আৰু ইমান গৰম। পোনাৰ।
বাকী ষ্টেট-ষ্টেট খেলা একো হেৰি কৰা নাই নেকি?
নাই নাই নাই আৰু। স্কুলত খেলিছিলোঁ, ইণ্টাৰ স্কুল সিমানেই আৰু।
মই মই এথলিটে হয় বাৰু। উ এথলিটে হয় মই ভলীবল। খেলা ইণ্টাৰ ডিষ্ট্ৰিকলৈ খেলিছোঁ। ইণ্টাৰ ইষ্ট্ৰী কলৈ খেলিছোঁ তাৰ পৰা। তোমাৰ আকৌ ধৰা ভলীবল উম ভলীবল খেলিছিলোঁ। তাৰ পৰা তোমাৰ ফুটবল। টেঙৰ এইবিলাক। কাবাডী এইবিলাক মই খেলি থাকা, আৰু এইবিলাক মানে এনেই কেজুৱেলী টাইপ খেলোঁ আৰু এণ্ড মই চুইমিঙত ষ্টেট খেলিছোঁ ষ্টেট এণ্ড এতিয়া মই ক'চিং কৰি আছোঁ মানে ক'চ হয়। শিকাই আছোঁ চুইমিংৰ। চিনেমা ট্ৰেইনাৰ।
আচ্ছা আছা।
হুম।
এথলিট এনে এইবিলাক দৌৰেও নেকি হাণ্ড্ৰেড মিটাৰ ফ'ৰ হাণ্ড্ৰেড মিটাৰ।
সেইটো কৰিছিলোঁ এতিয়া এতিয়া এ এৰি মানে এটা মিলাই লৈছিলোঁ মই যে মৰ্ণিং ৰাণিং আৰু ইভিনিং চুইমিং সেনেকে মিলাই লৈছিলোঁ ষ্টেমিনাৰ কাৰণে।
হু, হু। আত্ছা।
তুমি?
মইতো এনেই আৰু কেতিয়াবাই খেলো আৰু। আজিকালিতো এতিয়া আকৌ ইমান গৰম খেলা হোৱা নাই। ঘৰৰ পৰা ওলাবই মন নাযায় ইমান গৰমত।
অ'। আৰু যাব যাব পাব লাগে। বাকী কিবা এতিয়া পঢ়াৰ পিছতে হেৰি কৰিম বুলি ভাবিছানে?
পঢ়াৰ পিছত।
হা।
পঢ়াৰ পিছততো আৰু চাও ডিফেন্স লাইনত যাম বুলি ভাবিছোঁ।
কি নাম।
ডিফেন্স ডিফেন্স
আহ
এন চি চি লৈ পেলাই মানে চি চাৰ্টিফিকেট
অ চি চাৰ্টিফিকেট বহুত কামত দিয়ে। ফিফটি পাৰ্চেণ্ড তোমাৰ হেৰি কৰি দিয়ে নেকি? অ হেৰি চাৰে পৰা মানে
অ চি ডি এছত চি ডি এছ যোনটো থাকে গেছ দি পেলাই যে দিব পাৰি এক্সম এই টো হাৰি থাকে এটা অতি আৰু এটা আই এম এ। আপুনি যদি ওটম এম ঔ তি টো মানে চৰ্টা টাম হয় মানে আপোনাৰ বাৰ বছৰ থাকি তাৰপিছত বাৰ বছৰ কৰা পিছত আকৌ আপুনি মানে কিবা আৰু পুলিচত লগ কৰে আৰু
আহ।
আপুনি অ টি এ লয় তেতিয়া যদি আপনি এন চি চি চি চাৰটিফেট বা বি গ্ৰেড আছে আপোনাৰ আপুনি ৰিটান দিবই নালাগে। ডাইৰেক এছ এছ বি ইটাৰভিউ পাঁচ দিনৰ
অ হয় নি!
অ। এইটো বহুত হেল্প হৈ যায় খালি এইটো শৰ্ট কমিচন হৈ যায় ন বাৰ আৰু বাৰ বাৰ ব পিছত আৰু কি কৰিব সেইকাৰণে আই এম এল ল'লে আৰু তাত অলপ মানে হেৰি কৰিব লাগিব আৰু তাত ৰিতেন দিব লাগিব মে চেচ ও থাকে অলপ বেছি বেচি ফিজিক্স কেমেষ্ট্ৰী এই বিলাক
উম অ ভালে আছে তেনে ভালে লৈছা।
ত তাৰ কাৰণে মানে গ্ৰেছ লাগে নহলে ডাইৰেক্ প্ৰিপেশ্যন কৰিব পিলেহেঁন। এতিয়া গ্ৰেজুৱেচনতটো লাগ কৰিবই লাগিব।
হয় বাৰু বাকী কিবা কিবি আৰু স্পৰ্ট কি কি খেলিছো? এতিয়া ডিষ্ট্ৰিকৰ এইবিলাক হেৰি কৰা নাই নি চাৰ্টিফিকেটৰ পৰা ডিষ্ট্ৰিক ষ্টেট ৰ কাৰণে ট্ৰেইল ছাইল।
নাই
উম অ আৰু উম। বাকী ফুৰা কৰা কৰা নাই চামাৰ ভেকেচন কাৰণে কিবা প্লেনিং।
আমাৰ ভেকেচন গৈছিলো অৰুণাচল গলো।
হা হা
হে কি কয় মে এপ্ৰিল মে মানতে গৈছে
আহ কিমান খৰছা পাতি পাতি কেনেকা কি হল। কেনেকুৱা টাইপ
খৰচা পানেতো বাৰু খুৰাৰ লগত গৈছিল খুৰাৰ কিবা কাম আছিলে মানে
উম হ
ত' খুুৰাৰ খুুৰাৰ গাড়ীৰে আছিলে আৰু খুড়াই কৰিলে আৰু বাকী খৰচা পাতি মোৰতো একোৱেই নাই খুৰা খুৰা হা ত কৰা তাতে হোটেলত তে হোটেল গৈছিলো খানা পিনা চব ৰুটি তেলৰ পৰাই আছিলে কিমান জানো পাৰ ড কিমান টু থাউজেণ্ড আছিল নে কি তেনে কিবা তেনেক আছিলে মানে খানা পিনা চব হব ন তা
অ, অ।
সেইকাৰনে টু থাউজেণ্ড, টু থাউজেণ্ড ফাইভ হান্দ্ৰেদ ইমানে কিমান আছিলে। বহুত ভাল জাগা নাই দম বহত ভাল। পিকনিক কৰিলে আপুনি একদম বেষ্ট। অৰুণাচল ভা পাপুম পাৰে বুলি গৈ তাত গৈছিলো
অ
তাতে অলপ বহিখিনি ইটানগৰ চিতানগৰ ফুৰিলো আৰু অলপ মানে বেছিকেলি মানে কামত গৈছিলো ন। ঘুৰা কামত আছিলে আৰু মই, অলপ-অলপ ঘুৰা-চুৰা হ'ল আৰু।
উম হম, এইটো কি বুলি কয় তাৰপা আমি যাম বুলি হলে কিমান মান হ'ব? ধৰা দুদিনৰ কাৰণে যাম বুলি হলে থকা কৰা খৰচা পাতি কিমান মান যাব পাৰে? নিগেছ ধৰা অলপ জানিব পৰা গৈছে যেতিয়া
আপুনি যদি ইয়াৰ পৰা যদি যায়
উ।
ভাড়টো কিমান? ওৱান থাউজেণ্ড মান লাগিব নেকি এজনৰ। দূৰ আছে ন ইয়াৰ পৰাতো? ওৱান থাউজেণ্ড মান ল'লে তাত আপুনি ৰেন্ট ল'লে মানে ৰুমত থাকিলেতো কম পৰিব আৰ হোত আৰু যদি আপুনি হোটেলত আৰু খানা-পিনা লৈ লয়, তেতিয়াটো বেছি ল'ব। ৰোমত তেনেকুৱাই আৰু। ফাইভ হান্দ্ৰেড ছিকস হান্দ্ৰেদ মানত পাই যাব নেকি ৰোম?
বাকী ট্ৰেভ-ট্ৰেভেলিং কৰা নাই ভালকে পাৰা নাই। ঘূৰা-কৰা, কবালৈ যোৱা কৰা, এইটো চাইড টাৱাং চাইডে বা
নাই, ইমান ট্ৰেভেলিংটো কৰা নাই মানে খুৰাৰ কামত কতে গৈছিলো আৰু ক'ত দি পিনে ট্ৰেভেলিং ইমান নহ'ল আৰু।
আহ তাকে উ অকল খুুৰা আৰু তুমি গৈছিলা?
অ, অনলি খুৰা আৰু মইহে গৈছিলো।
অ।
চাও আকৌ গুৱাহাটী কামাখ্যা যোৱা প্লেন আছে, কি হয়।
উ, গুৱাহাটী কামাখ্যা কেতিয়া যাবা?
এইটো জুনৰ এন্ড মানত ধৰি থৈছিলো। লগৰবিলাকক কৈছিলো। ইহতে আৰু কৈছিল
মই যোৱাৰ কথা ভাবি আছো বাৰু। তাতে এটা মেলা হয়, মেলাত দ কাৰণে যাম বুলি ভাবি আছো।
কেতিয়া লাগে মেলাটো?
মেলা বা তোমাৰ নাম অম্বুবাচী মেলা বুলি কয়। তোমাৰ টুৱেন্টি টুৰ পৰা টুৱেন্টি ছিক্সলৈকে লাগিব। তোমাৰ তলৰ জুনত, জুনত।
আচ্ছা, আচ্ছা
তোমাৰ এইটো কি বুলি কয়, অম্বুবাচী মেলা বুলি কয়। তোমাৰ যোনটো টেন কিলোমিটাৰ মান ৱাকিং হ'ব, ৱাকিং পা ৱাকিং কৰি যাব লাগিব তুমি ওপৰলৈকে। তাৰলৈকে গাড়ী চাৰি নিব নিদিয়ে। বহুত ভিৰ হয় এইটো মেলাত। বহুত বেছিকে মানে বহুত দূৰৰ দূৰৰ পূজাৰী বিলাকহেন বহুত ডাঙৰ ডাঙৰ পূজা হয়। তোমা হাত চোৱা হাতৰ লগা লাগে ন'। চ' সেইটো সেইটো ততে হনদিয়া হয় মেলাটো আম্বুবাছি মেলা বুলি কয়।
অ', দ্বিতীয় লাগে যদি আৰু লগৰ বিলাক হয় ট্ৰাই কৰিব লাগিব ইমান
কথা।
মেলা যদি ইমান ভাল।
উম, হুম, হম কিন্তু খোজ কঢ়িব লাগিব। গাড়ী নিব নোৱাৰা। পাৰি পাৰি বাৰু বাকী তাৰ পৰা কতো প্লেনিং কৰা নাই ফুৰিবলে।
নাই এতিয়া লগতে এইবিলাক আৰু লগৰ লগত প্তাতটো প্লেনিং হয় আৰু। পিছত তেতিয়া ঘূৰিব আহে তেতিয়াহে প্লেইনবিলাক কেনঞ্চেল হয়।
অ', হয় বাৰু এইটো
কিছুমানে
যদি তোমালে গুৱাহাটীত থাকি পেলাই ধৰা থাকি পালাহেঁতেন তুমি মেঘালয় গুচি যাব পাৰা এতি চিজন মেঘালয়ৰ
অ', মেঘালয়ও যাব পাৰি।
উম, বহুততিয়া ভাল চ মেঘালয়
অ', ৱাটাৰফল বিলাক
ৱাটাৰ ফ'লবিলাক বহুত ভাল আছে এতিয়া যেন। চগিট পৰি কুঁৱলি কুৱঁলি ভকিব কাৰ
উম, ফুৰিবলৈতো ভালেই বাৰু।
উম।
অকলে গৈতো ভাল নালাগে নহয়ো লগ লগৰবিলাক মিলিলে আছিলো ফাৰ্ষ্ট পাঁচ ছয় জন।
উম।
চু দেট তাই আকৌ ফেমিলিৰ লগত
তাতে ধৰা তোমাৰ হেৰি হ'ব। যেইজন যোৱা তাৰ তোমাৰ ফোন নম্বৰ দিয়া টো
অঁ মানে যিমান মানুহ বেছি যাম ইমানেই পইচা কম লাগিব উম তাকেই এতিয়া কৈছিলো এটা তেনেকুৱা লগৰবিলাকে প্লেন বনাইছিলে এতিয়া আকৌ তেনেকৈ এটা কওঁতে কওঁতে এটা দেলহি গুচি গ'ল ফুৰিবলৈ ম ফেমিলিৰ লগত।
অঁ উম।
তেনেকুৱাই হয় আৰু কিছুমান ফেমিলিৰ লগত গুচি যায় কিছুমান পইচাৰ প্ৰব্লেম দেখায় আৰু।
উম উম উম পাব তোমাক ঘৰৰ পৰা এলাওঁ কৰে নেকি যাব
অঁ মোৰতো এলাওঁ আছে বাৰু
ওলাই দিব পাৰিহেতেন যাবা নেকি
কেতিয়া?
আববাছি মেলা চাব যাওঁ।
অঁ পাৰি
আকৌ বোলে তুমি কেনচেল কৰি দিলা
এইটো লগৰ বিলাকক সুধি চাব লাগিব মই অকলেতো আৰু
উম হুম হুম।
মোৰ লগৰ বিলাকো থাকিলে ভাল লাগিবটো।
উম হয় বাৰু কৈ চাব পাৰা কি হয় কি নহয় দিয়া বাৰু
অঁঃ ঠিক আছে।